হেল্ল' শুনিছা।
অঁ কি কৰি আছা, অ' শুনি শুনিছোঁ- শুনিছোঁ, কি কৰি আছা, অ'-অ'। অঁ
তুমি।
ভাত খালা। অ'
জাষ্ট নহয় বাৰু খোৱা অলপ টাইম হ'ল, হেৰি খাই পিনি তোমাৰ ওলাই গৈছিলো চেণ্টাৰ ফালে।
কেলে।
এ ইনেই অকন খোজ এনেই আহিলোগে গৈ, ভাত খাইছিলো।
কা কাৰ লগত আহিছিলা।
নাই অকলে খোজকাঢ়ি গৈছিলো।
অ', তৈও ফোন কৰোতে মই এ জোৰ কাটিব গৈছিলো।
অ' অ', মোৰ মায়ে ধৰিছিলে ফাৰ্ষ্টত কেনি গ'ল বোলে গম নাপাও নহয় কেনি গ'ল বুলি ক'লে আৰু, মই তেতিয় অলপ গেছ কৰিছিলো তোক চাবলৈ গৈছে বুলি।
অঁ। পালো আধা কেজি মান।
মাছ ঢেৰ আছে নেকি সেইফাঁলেও।
ইমানো নাই আৰু কালি নগলোৱে দেখোন।
উম।
সেইটোৱে তেনেকে আৰু।
এইটো, ডাঙৰ মাছ নে সৰু মাছ।
এই ইমান ডাঙৰ নহয়, পুঠি মাছ গৰৈ মাছ, কাৰৈ মাছ।
উম- উম, কিহে ধৰা কিহে।
কি জুলুকি?
অঁ জুলুকী। মানে এনেকে কাটিব পৰা চাইজত ওলাই নেকি?
এই কাটিব পৰা চাইজৰ নহ'ব।
অ' সেইটো কথা।
পিছে সেয়া মানে কথাটো কি বুজিছা নাই?
কি?
মানে মাছটো যদি এ কাতা, বেছিকে মাছটো নোপোৱা তেতিয়া তুমি। কটাটোহে কাটিব পাৰিলা।
অ' সেইটো হয় বাৰু অ'।
অ জুলুকীত আকৌ এটাও শাৰী যাব নোৱাৰে না।
উম উম সেইটো সেইটো মানে কি হয়? তোমাৰ যদি কাটিবলগীয়া টোপ মাৰ ধৰি লোৱা নাই বুলি পাঁচ আঙুল মান থাকিব লাগিব তেতিয়াহে কাটিব পাৰি।
অ তেতিয়াহে পাৰি।
তাতকে সৰু সোপা নোৱাৰি কাটি
হেই নোৱাৰ দুটুকুৰা হৈ থাকিব আও তাত সোমাই যোৱাৰ লগে লগে দুইপি
আৰু তুমি পুঠি মাছ কাটিব নোৱাৰা নহয়। অ।
এই নোৱাৰি', নোৱাৰি,। এইটোৱেই নোৱাৰি
কটাৰ ভিতৰত কি পায় কাঐ পাৰিবা গৰৈ পাৰিবা
অ', আৰু-আৰু পানী-পানী মানে এআঠু এঠু পানী সেইকাৰণে বা মানে দাহে কাটিবও নোৱাৰি তাত।
ইমান পানী আছে নে
সেইটোৱেই মানে তোমাৰ জেগাটো মানে কি হ'ল সেয়ে তোগোট এতিয়া জেচেবিয়ে খানি পেলালে মানে। এখন পথাৰ মানে, অ।
উম।
সেই তাত মাছটো মানে জমা হৈ গৈছে না।
উম।
ধৰি ইমান বেয়া নালাগে বাও মাছ থকাটো ধেৰ আছে।
অ।
খালি এই ওপৰত যে এটো গজি যায় যে কিবা।
হেৰি চেচু বন।
অ সেইটো জহত ধৰিব নোৱাৰি মানে।
অ চেচু বনটো কানে
মাছ থকাটো ধেই আছে। তোমাৰ মই আজি কলাবাৰী সে। হা
অ ৰাতিপুৱা আকৌ মানে কা লগত গলাগে হেৰি লগত এইটো। ঘুৰি আহিলো
অ এই স্কুটি লৈ গৈছিল। সেইত বৰষুণে পালে সেইত তেটো এই কলেজ পাহাৰত আমি প্ৰথমে। গৈ পিনে কলেজ পা গ'লো মানে। কলেজ পাওঁতে পাম বৰষুণে পালে তাৰ পিছত কলেজ পা পৰা আহি পিনে মানে আমি হেৰিলে গৈছোঁ কলাবাৰী। তোমাৰ সময় ৰাতিপুৱা ভাত চাত নোখোৱাকেই যোৱা।
তেতিয়াতো লগতে আহিছো ন দুয়োতা।
অ সেই তেতিয়া মানে আহি পিনে মই তোমাৰ মুখখন ধুই গা চা ধুই পিনে ডাইৰেক্ট গ'লো মানে।
অহ
তোমাৰ আহি মোৰ সাঁতটামান বাজিলে ঘৰ পোৱালেহি সন্ধিয়া।
অ তাই মোৰ বহুত দেৰি হ'ল দেখোন।
এইয়ে বহুত।
তাত মানে কাৰোবাৰ ঘৰলে গৈছিলেনে নে কি।
অ তেনেকুৱা ঘৰলে গৈছিলো যি ঘৰলে গৈছিলোঁ মানে তোমাৰ মানুহ তেহেতঁৰ ঘৰত তুমি ভিৰ দেখিলে মানে পাগল হৈ যাবা।
কিবা মেডিচান দিব গৈছিলা।
মেডিচন নহয় অকমান মঙ্গল চঙগল চোৱা বলে।
অ অ অ সেইটো কথা সেইকাৰণে নোখোৱাকৈ গৈছিলে নে কি।
কৈছোঁ নহয় ত মই খাই যোৱাহেতিনো একো আপত্তি নাই।
এ খালা ক'ত।
এ মই আহোঁতেহে তোমাৰ। পৰঠা এটা খোৱালে। তাত তোমাৰ চিপ টিপছ খালোঁ চিখৰ তীখৰ।
উ উম উম
সেই মানুহ ঘৰতে মানে তোমাৰ দোকান এখন আছিল।
মানুহঘৰ তেতিয়াহ'লে। ভাল বিজনেছ আছে।
তোমাৰ মানুহ ঘৰু বহুত আৰু ধনী মানুহ মানে মানুহ ঘৰ মানে যোন ঘৰ মানুহ মানে মঙ্গল চৰাবলৈ গৈছিলোঁ মানুহজনে পইচা দিমান নকয়।
অ অ ডিমান নকৰে।
একো ডিমাণ্ড নকৰে তুমি দিলেও দিয়া নিদিলেও নাই মুঠতে তেওঁ মানে এটাই কয় মুঠতে মই বেপাৰ কৰা নাই মোৰ পইচা নালাগে
অ হেৰি নেকি এইটো কি বুলি কয় কনক নেকি
গণক নহয়
কি কি উ
গনক টাইপই মানে
অহ
মানে তোমাৰ মানে তম তোমালোকৰ ঘৰত কিবা যদি মানে অশান্তি হৈ আছে
উম
তুমি যোৱাৰ লগে তোমাক চব কই দিব কি হৈ আছে কি নহয় তুমি একো কবই নালাগে।
হম
অ',
কোন আছে ক'ত ক'লাবাই কোন কোন ক জেগাত।
তোমাক পিছত মই কল কৰি ক'ম বাৰু কোন ক জেগাত কি কথা ইয়াক ক'ব নোৱাৰি না।
অ সেইটো হয় বাৰু মই মানে আমাৰ মানে। কা তেনেকে দেখাটো ভাল দেখাম বুলি ভিছিল নেকি। তেনেকুৱা মানে কি জানা নাই য'ত ডিমাইণ্ড নকৰে সেইবিলাক তাত ভাল য'ত ডিমাইণ্ড কৰে ন
এ তুমি মুঠতে কৈছো নহয় তুমি আগতীয়াকে যদি মানে আগতীয়াকে যোনবা যদি চিনাকি মানুহ থাকে তেতিয়ে নাম লিখি থব লাগিব নহলে তোমাৰ সেই আজি নপোৱা নপোৱা আৰু তিন দিনৰ পিছতো তোমাৰ লাইন নপোৱা তাৰ আমি গৈছো। মানে তোমাৰ মন্ত্ৰী এম এৰ লগত। এয়া এম এল এ ঘৰতো তোমাৰ তেনেকুৱা লাইন নালাগে মানে গাড়ী। তুমি গাড়ী লৈ অহাই আছা চাবানে বাইক লৈ অহাই চাবানে টমটম লৈ অহাই চাবানে চাইকেল লৈ অহাই চাবা নাই মানে। মোৰ সেইকাৰণ পৰা দেৰি হ'ল ক' ক'ৰ পৰা আহিছে ধেমাজি আহিছে মকং চেলেঙৰ পৰা আহিছে।
সেইটোয়ে ডিমাইণ্ড নথকা মানুহৰ ওচৰলে আহিব কাৰণ
আহ আহ মানে আহ মানে লগালগ। মানে তহঁতি মানে প্ৰমাণ পায়ে যায় মানে সেই কানে মানুহ বিলাক দূৰৰ দূৰৰ পৰা আহিছে মানে।
অ,
কোনোবাই মদ খাই খুৱাই ৰ এৰাব লাগে তাতে লৈ গলে হ'ল।
এতিয়া এতিয়া যে এইটো কি কয় অকল তোমালোকৰ খুুৰীহতে চাইছিলা নে তোমালোকৰ হেৰি কৰিলে?
এ আমাৰ হেৰি নাই কৰা মই। অ খুৰীহঁতৰ খুৰীৰ আগত এবাৰ
অঁ,
তাৰপিছত খুৰীয়ে মানে তাত গৈ পিনে তেনেকুৱা তেনেকুৱা কথাবিলাক ক'লেগে।
উম'
আহে কম নে তাৰপিছত তাত লিখ খাই থৈ আহিছেগে মোৰ ইমান টাইমলৈকে মানে মোৰ মানুহৰ ভিৰ হেৰি নাই লিষ্ট লিষ্ট মানে এনেকুৱা বহী এখনত লিখি থয় মানে। মানে তোমাৰ এ সিমান সেইত আজিলৈকে মানে। খালী নাছিলে মানে আজিও একেবাৰে খুৰি এতিয়া আহি একেবাৰে লাষ্ট একেবাৰে আমাৰ খুৰি আছিলে।
অঁ
হয় তেনে এ মানে লিখি পিনে তাৰপিছত মোক সি চিনাকি হৈ আহি মেলি আজি মোক তেনেকে ৰাস্তা দেখুৱাই দেখুৱাই নি আছে আৰু মই গৈ আছো।
অঁ তুমি তুমি এতিয়া চিনাকি প চিনি পাই গলা নেকি তুমি জোগাটো।
চিনি পাই অ'চিনি পালোতো
আৰু তোমাৰ, যদি তুমি সঁচা কথা নোকোৱা ন বেয়া বেয়া দম দিয়ে কৈছো নহয় ডাইক্ ক তোমাৰ মুখৰ পৰা সঁচা কথা উলিয়াই হে আহিব মানে ডাইৰেক্ কৈয়ে দিব তই মোক ফাঁকি দি লাভ নাই মই চব জানো তই এনেকেই কৰিব মানে
মানে গমি আগতীয়াকে গম পাই যায় মানে
অঁ গম পাই যায়।
হয়।
বৰ খাতাৰা মানুহ পালোঁ আৰু
বেছিকে চুৱাবও নালাগে, কিন্তু য'ত চুৱাব লাগে, ভালকে চুৱাব লাগে।
অঁ বৰ খাতৰা মানুহ পালো আৰু মই, পাগলা হৈ যাবা কৈছো নহয়।
অঁ কিছুমানে অকণ ফাঁকি দিয়ে নহয়।
অঁ কিছুমানে এনে তোমাৰ সাজি সাজি কৈ দিব কিন্তু সেইজন ন আমাৰ আমাৰ মানে খুৰীয়ে যিটো টেনচনত গৈছিলে মানে আমাৰ খুৰীয়ে একো ক'বই নাপা পালে মানে নিজে নিজে কৈ দিছে চব।
উম' উম'
নিজে নিজে কৈ দিছে মানে এফালৰ পৰা চব কৈ গৈছে খুুৰীটো পাগলেই হৈ গৈছে একো নোপোৱা নেমেলাকে, অকল খালী নামটোহে লিখাই দিছে।
মালে গোট কম বুলিলিয় আৰু কুন্দলি নে কুন্দলি কি কয় সেইটো উলিয়াই দিলে মানে পুৰা
উলিয়াই দিব তোমাৰ ভত ভৱিষ্যত যি চব গাই দিব পাগলা হৈ যাবা তছন অ ত কৈছোঁ নহয় অতীতত কি হৈ গৈছিলে সেইটোও কৰিম
সোনকালতে হেৰি কৰিবাত যাও
অতীতত কি হৈ গৈছিলে সেইটো কৰিব
অ কি হৈ গ'ল
উম খালি এটা কামেই নকৰে যেনিবা এতিয়া তোমাৰ মানে এ এতিয়া তুমি উম ক ক'বাত ছোৱালীজনী ভাল পাইছা সেই ছোৱালীজনীও তোমাক ভাল পাইছে তাই ক'ত ঘৰ দুই ঘৰ মানুহ মানে মানে ছোৱালী ঘৰ মানুহে একচেপ্ নকৰে মানে ল'ৰাটোক মানে এ এৰাই দিব লাগে ত মানে ল'ৰাটোপা
অ অ সেইটো কাম নকৰে মানে সেইবিলাকৰ খাতিৰত একো নকয় মানে ন
সেইবিলাক সেইবিলাকয়া এনেকয়ে কৰিব ডাইৰেক্ কৰিব মানে তোমাৰ এ মা মানে মানুহৰ হেৰিটো এ হেৰি কৰিব নাপায় মানুহে হেৰি কৰিবহে লাগে মানে অ সেইটোৱে কয় ভাল পাইছে অ দুইটা ভাল পাইছে এ একেলগে থাকিব দিয়ক সেইটো হেৰি ভাঙিব নালাগে এনেকুৱা কামত
মানে সেইটো সেই সেইটো খাতিৰত নদয় বাকী যিমান বিলাক আছিলে চবতে সেইটো কিন্তু সেইটো খাতিয়ৰত মানে সে উঠিক গমপাইছো অ কিতা কিছুমান আছে তোমাৰ কিছুমান আছে এতিয়া তোমাৰ মানে মন্ত্ৰ চন্দ হেৰি কৰি মেলি তাৰ পিছাপ জানী হেৰি কৰি দিয়া নহয় ৰচী ৰচি পানী
অ মানে তোমাৰ গালি দি পঠিয়াই দিব মানে সেইবিলাক কাম হেৰি নহয় মানে নকয়ে মানে এ বহুত ভাল মানে উম কৈছো নহয় বেয়া ডম দিয়ে তুমি মানে উম সঁচ সঁচাথকথা নক'লেও মানে ডাইৰেক্ট গালি দি দিব মাক তই কেলে মোক মিছাৰ কথা কৈছ বুলি তাইক কৰিব মানে উম অ
উম
একো মানে পইচাও ডিমান নকৰে কিবাও নকয় মানে আমি গৈছো ৰাতিপুৱাই ৰাতিপুৱা আমি যিমান টাইমত গ'লো এই মানুহ দেখিয়ে পাগলা হৈ গলো
মই বেলেগ কাৰ নে মোৰ মানে এইটো পঢ়াৰ ক্ষেত্ৰত মানে অকণ মনটো বহাব পৰা নাই মেইন কথা সেই বস্তু এইেই বস্তুটো মানে মোক লাগে মইটোপ মানেোত মোৰ ফ নাইকিয়া হৈছে মে যিকোনো এটা বস্তু মানে ফোক এতিয়া মই দ ক্ষেত্ৰত এদ দৌ গ'লো পাচছদিনাখন মনোজা হৈ গুি গ'ল
অ এ মোক মই খুৰী তোমাৰ মোক খুৰীৰ লগত বহুত তেনেুৱা মানুৰ ওচৰতূৰিল মই কৈছ ন মই চিকোৱা মানুহে
আ আমিয়ে আমাই এতিয়া আমাই আমি কম জেগাত উলিতিয়া আম এদিনা ধ বিশ্বাস কৰা এইটো কোনোবা এখন জেগাত যে তোমাৰ চোৱা আগতে ছহেজাৰ নে কিমানটা টকা লৈছে
এই সেইবিলাক জেগাত তুমি মৰি গলেও নাযাবা ঘোুগি এইবিলাক নাযা বাৰু সেইবিলাক জেগাত আৰু এটা জেগাত গৈছিলো ক'ত গম পোৱা নাই চেঁচা তোমাৰ এয়াৰপত পাৰ হৈ যাব লাগিব তোমাৰ ব়ো মা অ হোলেংগি বড়ো মানুহ মানুহজনী পইচা পইচা ডিমাণ্ড নকৰে খালী
াশাব যিবিলাক দ ব